পিছো তুমি শুনিছানে?
হয় শুনিছোঁ।
আহ কি কৰি আছা?
মই এনেই আছো ৰবা। তুমি?
এ' ভাত পানী খালোঁ আৰু জাষ্ট। তুমি? ভাত পানী খাইকে অলপ বাহিৰলে ওলাই আহিলো।
ভাত পানী খোৱা নাই তেনেকুৱা মই অলপ আগত চাহ পানী খালো। হয়। ভাত পানী এতিয়া কেইটা বাজিছে তোমাৰ চাৰে আঠটা আ দহটা চাৰে দহটা বাজে দেৰি হয়।
অ', হয় নেকি দচটা দেৰি হয়।
দ দহটাৰ পাৰ হয় ভাত পানীৰ একো প্ৰস্তুতিয়ে চলা নাই
হয় নেকি এ মই অ মানে মই নিজে বনাওঁ নিজে খাওঁ। এনে পটাপট বনাইকে পটাপট খাই দিলো।
ঠিকে আছে।
অ। এনেই
বাকী আজি তোমালোকৰ তাত বতৰ কেনেকুৱা?
বতৰটো ধুনীয়া আছে কৰ'বাত ফুৰিবলৈ যাম বুলি ভাবি আছিলো।
অ', তাৰপিছত
তাৰপিছত যোৱা হোৱা নাই এতিয়ালৈকে তুমি।
মোৰ মোৰ তেনেকুৱা সন্ধিয়া যোৱা কথা আছিল তাৰ পিছত যোৱা নহল আৰু কালিয়ে যাম চাগে।
কালি যাবা অ। ক ক'ত যাব ফুৰিবলৈ এনে।
ফুৰিব নাযাওঁ চাগে কালি চাগে ফিল্ম চাব যাম চাগে। ফুৰিব যোৱাটো প্লেন আজি আছিল সন্ধিয়া।
কি ফিল্ম চাব যাবা হে।
ধামাল ধামাল।
ধামাল মুভি অ', ধামাল ৱান। ধামাল ওৱান ধামাল টু ধামাল থ্ৰী ন এই কমেডি মুভিটো যমুনিী মুভি ন।
অ', এই এইটো কাৰণে চাব যাম।
ক'বা বিৰাট ভাল লাগে দেেই কমেডি মুভিবোৰ।
তাকেই আজিয়ে চোৱা কথা আছিল মানে। আজিয়ে ফিল্মটো ৰিলিজ হৈছিল না আজিয়ে চোৱা কথা আছিল টিকেট এই নেপাল।
তুমি টিকেট নাপালা ন' এক জোগাত তুমি টিকেট পালা হয়।
ক'ত।
তোমাৰ এ বিপিনী ক্ষেত্ৰ বুলি আছে এটা। মুভি হল তাতে বহুত কম মানুহ যায় তাতে গ'লে মানে পালা এইটো তোমাৰ পাঞ্জাৱাৰী।
পাঞ্জাৱৰী চিল চিল প্ৰগ্ৰামৰ ফেলে ন। আদিও চিনেমা হল তাতে ফিল্মটো লগাই নাই।
লাগা নাই নেকি ক'ত লাগিছে ফিলংটো।
এইটো আইনক্স পিভিয়াৰ মেট্ৰিক্স
সেইবোৰ ফিলিম হল কৰ এ আইনক মেট্ৰিক সেইবোৰ ফিল্মৰ কত কট আছে।
মেট্ৰিক্সটো বেলতলা আছে বেলতলাত।
উম।
তাৰপিছত আইনক। তো চিঞৰ গম নাপা আইনক্সো চাগে চান্মাৰি ফালে আছে মই যোৱা নাই আইনক্সত। তাৰপিছত ইয়া আছে উ আ ন নাই চিনেমা আছে তোমাৰৰুদ্ৰাক স মলত আছে
ৰুদ্ৰাক্ষ
ভাগা ঘৰ যে
অ অ ৰুদ্ৰাকৰ তাতো আছে ন উম ততে টিকট বুলি কেনেকুৱাই ৰৰুদ্ৰাকসটো ইমান ব্ৰেণ্ডেড ন
টিকেটবোৰ টিকট বোৰ মানে তুমি টউজডে তটো চব চিনেমা হলতে সস্তাই পাবা টিকেট দেেৰশ টকাৰ ভিতৰত চব পাই যাবা ৰিকলাইনাৰ চিট টো যে মানে যোনটো একম লাষ্টতোুই ঘুইি য চাব পাৰে।
হম।
এইটোতো তোমাৰ টিউচডে। এ তিনিশ অকল তিনিশ বহুত কেইখন হলত তিনিশ অকল মানে ম মই নাজানো এটো চাগে কিবা মুবিতহে পালন কৰে চাগে মানে প প্ৰতিক মানে সপ্তাহতে টিউচডে তুমি চাবাচোন তুমি নি নিজে চাবা বুক মাই শ্ব' খুলি কিবা এখন মুভি টিউজডে বহুত প্ৰাইচ কম থাকে।
হয় নেকি?
উম।
তুমি গ'লে তুমি গ'লে মানে ক'বা ময়ে যাম দিয়া। ময়ো যাম দিয়া। তুমি তুমি গ'লেই ক'বা মানে এনেই যায়ে এনে যায়ে থাকো। মুভি চভি চাবৰ কাৰণে
হয় হয়।
উম। ফোমিলিৰ লগাই যাবা নে ফ্ৰেণ্ডৰ লগত যাবা?
ফ্ৰেণ্ডৰ লগত যাম। বাৰু তোমাৰতো ইয়া আছে ন বাইক গাড়ীত
কি অঁ গাড়ী আছে।
এ তোমাক ফোন কৰি দিম আহি যাবা।
উম, আজিকালি মুভিবোৰ যেনেকোৱা ফে ফেমিলিৰ লগত চাবই নোৱাৰি।
নাই, নাই নোৱাৰি নোৱাৰি নোৱাৰি। সেই ফেমিলি টাইপ মুভি নাইয়ে আজিকালি অসমীয়া মুভিটো মানে চাব পাৰি আৰু এই চ ৰিচেন্টলি মুভি এ টা‌ নাম হৈছে চুপা চুপি বুলি। এই এইটো মই চাম চাম কে এইটো
ত ভাবিলো
এক এ একমাহ হ'বই এক মাহ যোৱা নাই বাৰ তাৰিখে একমাহ হবই মানে এক এ একমাহ থাকে ন! এখন মুভি চিনেমা হ'লত
একমাহ নাথাকে নেকি, এসপ্তাহ দুই সপ্তাহ দু দুটা
এ এসপ্তাহ দুসপ্তাহ থাকে কিন্তু এইখন মুভি আছিল এক মাহ।
হয় নেকি? মানে বেলেগ ফিলিম অহা নাছিল চাগে।
এতিয়াও আছে বাৰ বাৰ তাৰিখলৈ কিবা হলৰ কালি যাব প্লেনহে বনাইছো। ‌লগৰ কিটাৰ বহুত কাম ওলাই নহয়।
অঁ অঁ।
মানে মই প্লেন কৰা নাই। সিহঁতে প্লেন কৰিছে সিহঁতে কেনচেল কৰিব পিছত
হয় নেকি? মোৰতো এটা প্লেন আছে চানডেতটো যামেই এটা বঞ্জী জাম্পিং কৰিব কাৰণে শ্বিলং আৰু তাৰপিছত নেক্সট চা, নাই কৰা ট্ৰাই কৰিম।
কৰিছো বঢ়িয়া লাগে।
তুমি কৰিছিলা?
অ' বাঞ্জী জাম্পিং এৰি এৰি এ বা বাঞ্জী জাম্পিং এইটোয়ে নহয় নেকি মানে এ ইয়া যে মানে এ এটা যে ইয়া থাকে যে
উম উম।
তাৰ এ এটা যে থাকে।
নহয় তোমাৰ ওপৰৰ পৰা যে জাপ মাৰে।
এইটো এ এইটো ট্ৰাই কৰিবা ইমান জল্দি পাৰিবা।
উম যদি কিয় নোৱাৰিম এ বান্ধি জাম্প কৰি দিম। বঞ্জি জাম্পিঙ।
জিগৰা লাগে জিগৰা।
উম।
হাৰ্ড লাগে হাৰ্ড তটো টান কৰি ল'বা মই সেই ঘৰত ক'ত ট্ৰাই কৰিম বিলিঙ ওপৰত পৰা নেকি বিলিঙৰ নহয় মই এইটো এইটো নাই ৰপ তোৰ ৰপ ক্লাইম্বিং নে কিবা এটা এইটো ৰপ ক্লাইম্বিং চাগে এইটো বহুত দিন আগতে ট্ৰাই কৰিছিলো
জিপলেণ্ড
অ জিপ লাইন জিপ লাইন অ ঠিকে কথা কৈছ জিপ লাইন
অ জীপলেন মই ট্ৰাই কৰা নাই বাৰু আমাৰ গুৱাহাটীতে আছে কিন্তু মই কেতিয়াও ট্ৰাই কৰা নাই
হ এক একো ভয় নালাগে
এই মোক ভয় নালাগে তেনেকুৱাৰ পৰা
তুমি বান্ধি জাম্পিং কৰিবা আৰু জিপলাইন কি বস্তু
উম মই বঞ্জি জাম্পিংৰ টাৰ্গেট কৰি আছো যামেই আৰু এইটো চানডে যাইকে কৰিমে
কিমানকে লয় এইটো
ছয় হাজাৰ
পৰ পাৰ্চেন
উম
এইটো কোনখিনিত আছে অ উ নতুনকে আহিছে নেকি শ্বিলঙত
শ্বিলঙত নতুনকে হয় বাৰু
চেৰাপঞ্জী চাইদে আছে নেকি
অ সেইটো মেঘালয় সাইদে আছে
অ আতছা ট্ৰাই কৰিব লাগিব ট্ৰাই কৰিব লাগিব এইটো বছৰ নোৱাৰিম বাৰু নেক্স বছৰ ট্ৰাই কৰিব লাগিব
মোৰ ফ্ৰেণ্ডে মানে বঞ্জি জাম্পিং কৰিবি নেকি বুলি ক'লে মই ক'লো এতিয়া মন নাই পিছত কৰিম মানে সি কলে এই ভয় কৰা নেকি মানে ইগত লাগি গ'ল এ ভয় কৰা প কথা কোৱা আমি সৰুতে কৰ পৰা ঝাপ মাৰিছিলো ক'ত গাঁৱত
তুমি আগত কৰি আহা বুজিছা তুমি আগত কৰি আহা তুমি আগত কৰি আহা যদি মানে ভাল লাগে মোক খবা মানে পুৰা যদি ছেফটি আছে মোক কবা
তে ইমান দাৰিলো ইমান জাপ মাৰিলো জাপ মাৰিলো স্কুলৰ পৰা শেইকিদাৰ পৰা পলালো এ ভয় লগা নাই ভয় লগা নাই আৰু এতিয়া বান্জি জাম্পিঙত কি ভয় কৰিবা এ
তাকে ভয়তো নহয় মানে চেফটিটো চাই ল'বা
উম উম
চেফটিটো মেইন ন
তোমাৰ সেইদিনা এটা আদৰ তোমাৰ কি হ'ল জানানে
অ
অ তোমাৰ অ এজনী ছোৱালীক মানে যিহেতু এ বঞ্জি যাম পিং কৰিব হ'লে তোমাৰ যোনটো ছিট বেল্ট পিন্ধাই নহয় বেল্টবোৰ পিন্ধাই অ বেল্ট টো নিপিন্ধোৱাকে মানে ওপৰৰ পৰা পেলাই দিছে চেফটি মানে ইহঁতে মানে জাম্পৰ কাৰণে পেলাই পেলাই দিছে মানে চিৰি একো বেল চেল নাছিলে তাৰ গাত মানে তাৰ তাতে মাৰ তাৰপিছত তাৰ ডেট হ'ল তাতে।
তাৰপিছত এইটো চাগে মানে বা বাঞ্জি জাম্পিঙত ইয়াতো চাগে বন্ধ হ'ল।
বন্ধতো মানে সিহঁতক কেচ হ'ল আৰু যোন যোন মানে অ তাতে আছিলে বঞ্জিন জাম্পিঙৰ কৰা
হে এট কেছ হ'ল।
উ মানে যি যিজন পাৰ্চন্নত সিহঁতে মানে একো নাচাইকে মানে ওপৰৰ পৰা পেলাই দিয়ে।
হয় হয় ছোৱালীবোৰক কোনটো ডাইৰেক্ট এনেকে পেলাই দিব নালাগে বহুত কানট্ৰিত মই দেখো মানে সিহঁতে আগত না নাচিব দিব কিবা অলপ ফূৰ্তি ফাৰ্তা কৰিব তাৰ পিছত মানে এইটো ধ্যানতে পেলাই দিয় ওপৰৰ পৰা।
উম উম ঠিক ট'লা সেইটো ধ্যানতে পেলাই দিয়ে ইহঁতে।
এনে এনেকুৱাই কৰিব লাগে কোনটো মোৰ মতে ডাইৰেক্ট তুমি এনেকুৱা কৰিব নালাগে। ডাইৰেক্ট যাই কিনে ডাইৰেক্ট যাম মাৰিম এইটো কিন্তু ভুল ভুল দিচিচান।
উম।
অলপমান এক্টিভিটি কৰি হয় অলপমান টিভিতি কৰিব লাগে তাৰ পিছত এ এৰি দিব লাগে।
হয় তুমি ঠিকেই ক'লা অলপমান এক্টিভিটি কৰাৰ পিছত মানে দিব লাগে। এনেকুৱা কৰিলে মানে বেয়া হয় না।
উম।
সেইবোৰ কৰিব নালাগে আৰু আগত চেফটি চাব লাগে মানুহৰ। মানে যিহেতু ই পইচা দিকে গৈ আছে না।
শিবিৰি পানে ধৰা ইমান ওপৰৰ পৰা পৰিবা কম আই আইথ হব নেকি।
অ সেইটোতো হয় বাৰু।
চাৰি পাঁচটালা বিল্ডিংৰ ঘম চাৰি পাঁচ তালা বিল্ডিঙৰ সমানৰ ওপৰৰ পৰা জাপ মাৰিব লাগিব।
অ সেইটোতো হয় বাৰু, দিয়াত অ দিয়া দিয়া ঠিক আছে তোমাৰ লগত কথা পাতিত ভাল লাগিল দিয়া।
অ হ মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি অ ধন্যবাদ।